অ'
এ নেটলডাল বেয়া আমাৰ ইয়াত।
এই আমাৰ ইয়াতো একো ভাল নেটৱৰ্ক নহয়।
হ'লেও পাহাৰৰ প্ৰতি ইমান এ নেৱৰ্কটো বেয়া হ'ব নালাগে, কিন্তু আজি অকমান মানে খেলি মেলি নেটৱৰ্ক টোৱে।
অ', অ'
কি কৰি আছা?
আগফালে বহি আছোঁ, ফোন চাই আছিলোঁ আগফালে বহি, তই?
আছোঁ, আছোঁ, এ, তই অথনি ফোন কৰিলি মই মানে কল বেক কৰিবলৈ সময় পোৱা নাই, হেই এই ল'ৰাটোৱে মানে এইবাৰ মেট্ৰিক পৰীক্ষা দিব।
অ'
তাকে অলপ চাই দিবলৈ গৈছিলে, তাকে অলপ চাই দিলোঁ।
উম।
তাৰ পৰা এতিয়া সিহঁতৰ ঘৰতে চাহ-তাহ খাই মেলি আহিছোঁ আৰু ঘৰলৈকে বুলি।
অ', অ', কি কি চাবজেক্ট চাইছ?
এ, মই হেয়া চচিয়ল খিনি চাই দিছোঁ, সামাজিক সেইখিনি
অ', উম, উম।
বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া।
অ'।
সেইখিনহে পাওঁ আৰু ধৰ।
গম পাইছো, অ'
বাকী তোৰ খবৰ ক?
সেই আছোঁ আৰু নমৰি জীয়াই যেনে তেনে।
কেলেই গা চা বেয়া নেকি?
গা চা বেয়া নহয় অকমান এইবোৰ টেনচন এটা হৈ আছে।
কিহৰ টেনচন?
এ পঢ়াক লৈ।
পঢ়াক লৈ কি হয়ৰ চিমা চিন্তা কৰিছ?
এই মই মানে এতিয়া চাৰি বছৰ কৰ নে তিনি বছৰক ভাবি পোৱা নাই মই ইমান ভাবি আছোঁ নহয় এইকেইদিন কথাটো নহয়, আৰু ধৰি লোৱা এবছৰহে আছে।
অ', সেইটোৱে হয়, দুহেজাৰ সাতাইশৰ মাজলৈ এদা হৈ যাবতো।
উম, ধৰা তাৰিছৰ হেৰি হ'লে এদায় হ'ব জুন জুলাইলৈ।
অ', এই তোৰ লগৰবোগে কি বুলি কৈছে?
মোৰ লগৰবোৰেতো প্ৰায়খিনিয়ে মানে হেৰি তিন বছৰ কিছুমানে নক, চাৰি বছৰ কিছুমানে নকওঁয়ে কৈছে।
মেগ মানে সৰহসংখ্যকে কি বুলি কৈছে?
সৰহ সংখ্যকে নকওঁ কৈছে।
অ', এতিয়া চাবি দেই আমি লগৰ খিনিও পাতিছিলো মানে
উম।
মোৰ দাদাজনে মানে এতিয়া প্ৰফেচাৰ কৈ আছে।
উম।
সি মানে এ এতিয়া পোৱা মানে এন ই পিৰ বিষয়ে মানে চব জানে ভালকে।
উম।
তাৰপিছত মই তাক সুধিলোঁ যে মই তিনি বছৰ কৰিলে ভাল হ'ব নে চাৰি বছৰ কৰিলে ভাল হ'ব?
উম।
তা পা মোক সুধিলে এনেই তই কি কৰিব বিচাঅ?
অ।
তই মানে তিন বছৰ ক'ৰ নে চাৰি বছৰ ক'ৰ সেইটো তোৰ নিজৰ লক্ষ্যৰ ওপৰত হেৰি কৰিব হা।
উম, গম পাইছো।
নে এতিয়া আছে, এতিয়া মই কি ভাবি আছো যে, মই বি এটো কৰি পেলাই ডি এল এড নহ'লে বি এড কৰিম।
উম।
গতিকে মো সি কৈছে যে, এনে ক্ষেত্ৰত মই চাৰি বছৰ পঢ়ি লাভ নাই।
উম।
এতিয়া চাৰি নম্বৰ বছৰটোত তোক অনাৰ্চ দিব আৰু ৰিচাৰ্চ পেপাৰ দিব।
গ'ম পাইছো অ সেইটো হয় বাও।
অনাৰ্চটোটো লৈ আমি একো কৰিব নোৱাৰো।
উম।
ৰিচাৰ্চ পেপাৰটো লৈ পেলে তই পি এইচ ডি কৰিম বুলি যদি ভাবিছ।
না।
তেতিয়াহ'লে তই মানে এটা ভাল এটা ধৰ সুবিধা পাবি আও এই ৰিচাৰ্চ পেপাৰখন থকাত মানে তোক এনেকে মানি ল'ব যে ইয়াৰ এই ৰিচাৰ্চ মানে পি এইচ ডিটো কিনো, পি এইচ ডি দেখুন আধাটো দেখুন ৰিচাৰ্চৰ ওপৰতে হয়।
গ'ম পাইছো অ হয়।
গতিকে তোক মানে সিহঁতে মানি ল'ব যে, ই ৰিচাৰ্চ মানে প্ৰায় খিনি জানে গতিকে এ ইয়াক ইমানবোৰ শিকাই নাথাকিলেও হ'ব।
অ।
কিন্তু এতিয়া মোৰতো লক্ষ্য পি এইচ ডি কৰা বা সিমান বেছিকে পঢ়া নহয়।
উম।
কিন্তু তোৰ মানে যদিহে, মই বেলেগ বেলেগ বিদেশৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ বিচাৰো।
উম।
তেতিয়া হ'লে মানে মই ফৰ্ডইয়েৰটো কৰিব পাৰো। কিন্তু মই এটা হেৰি কৰিছো মানে ত কেলকুলেচন কৰিছো যে ফৰ্ড ইয়েৰটো কৰি লাভ নাই মানে ইমান।
অ, অ।
তিনি বছৰ কৰ, কৰি পেলাই তই নেক্সট বছৰ পৰা তই ডি এল এড বা বি এ ডত সোমাই দে।
উম।
যেতিয়া ডি এল এড, বি এডটোটো এনেও দুবছৰীয়া হয় ন?
উম।
গতিকে যেতিয়া তই দুই নম্বৰ বছৰত পাবিগে, তেতিয়া তই ডিচটেন্স এম এ টো লৈ ল।
ডিচটেন্সত।
ডিচটেন্সত এম এ টো লৈ ল।
অ।
আৰু তই মানে ত এতিয়া কিছুমানে ক'ব ডি এল এডৰ লগৰতে ডিচটেন্সত এম এ টো লৈ ল বুলি ক'ব।
উম।
কিন্তু তই প্ৰথম বছৰটো মানে ডি এল এডত সোমাই পেলাই চা
উম।
যে কেনেকে পঢ়িলে আমি মানে হেৰি হ'ম। যে দুটা ক্ৰচ, দুটা চা মানে দুটা বিষয় একেলগতে পঢ়ি যাব পাৰিম নে নোৱাৰি। কাৰণ দুইটা বস্তু বহুত টান হয় মানে।
গ'ম পাইছো অ
তেতিয়া তই ইমান যদি মানে প্ৰথম বছৰত ডি এল এডট, মই ডি এল এডৰ কথা কৈছোঁ।
উম।
প্ৰথম বছৰ মানে বেছিকে পঢ়িব লাগে।
উম।
মানে তাতো প্ৰেক্টিকেলো আছে, কিন্তু প্ৰেক্টিকেলো সিমান নাই মানে। নে
অ
কিন্তু এ দুই নম্বৰ বছৰত মানে দুই নম্বৰ বছৰতো ছমাহটো সম্পূৰ্ণ স্কুলতে পঢ়াই থাকিব লাগিব
অ
সেইটো টাইমত তই বেলেগ এটা চাবজেক্টৰ কাৰণে পঢ়িবলৈও মানে টাইম পাই যাবি
গম পাইছো উম
সেইটো কাৰণে কৈছো তই দুই নম্বৰ বছৰত যদি এম এটো লৈ ল' তেতিয়া ত যেতিয়া ডি এল এড কৰি পেলাই ওলাবি তেতিয়াতো এম এ এ তোৰ এটা বছৰ শেষ হৈ যাব
উম
আৰু তোৰ হাতত থাকিব এম এ এটা বছৰ আৰু সেই বছৰটোত তই টেটৰ পেপাৰ কেইখন ক্লিয়াৰ কৰি দিয়ে আৰু টেটৰ পেপাৰ কেইখন ক্লিয়াৰ কৰিবলে তই চাকৰি পোৱানাই তোৰ এম এটো হৈ যাব মানে
উম উম
আৰু তই চাকৰিটো লৈ পেলাই এল পি বা এম ইত চাকৰিটো লৈ পেলাই আকৌ বি এডত সোমাই দে
প্ৰথম নহয় নহ মই মই এটা কথা শুদিছো দেই প্ৰথম মানে তই ডি এল এড কৰা কথাটো কৈছ হয় নে নহয়
অ ডি এল এড
ডি এল এডটো ডি এল এডটো পাবলে হলে আমিতো একজাম দিব লাগিব চিট পাবলে হলে
অ অ এইটো পেট একজাম বুলি কয়
পেট
পেট পি প্রি এণ্ট্ৰেঞ্চ টেষ্ট
অ অ অ
এইটো একজামত মানে তোৰ এতিয়া ধৰ যিখন তই জিলাৰ পৰা দিবি
অ
সেই জিলাখনৰ যিখন চৰকাৰী হেৰি থাকিব উম চৰকাৰে ডি এল এড শিক্ষা প্ৰদান কৰা যিখন স্কুল থাকিব
অহ
তাতমানে চিট থাকিব ধৰ সত্তৰখন আসন আছে
অ
তাৰে ভিতৰত তই যদিহে উম পাঁচ হেজাৰ যদি এপ্লাই কৰে বা পৰীক্ষা যদি দিয়ে
উম।
তাৰ তোৰ সত্তৰ নম্বৰ আহিব লাগিব, তোৰ ৰেংকটো সত্ সত্তৰ‌ নম্বৰত থাকিব লাগিব, তেতিয়াহে তই পাবি।
অ'
অ' সিমান নিদিয়ে মই জনাত তোৰ তেৰশ মানে দিয়ে, যোৱাবাৰ যোৱাবাৰো তো কম আছিলে, যোৱাবাৰ সাতশ মান আছিলে।
উম।
এইবাৰ তেৰশ মান হোৱাৰ চান্স আছে, মানে কি হ'ল যোৱাবাৰ যিখিনি লৰায়ে অসম পুলিচত পাবৰ কাৰণে দৌৰি আছিলে।
উম।
সিহঁতে বহুতৰ মানে বয়সটো ওকলি গুচি গ'ল।
অঁ
সেই বয়সটো উকলি যোৱা খিনিয়ে মানে এইবাৰ ডি এল এডত ধান্দা মাৰিছে মানে বি এডত সবেই মৰা নাই কাৰণ বি এডত পইচাও লাগে আৰু লগতে এনট্ৰেঞ্চটো টাফ হয় আমাৰ বহুত সেইকাৰণে মানে দি এল এড টো সহজ হয় ন' ডি এল এডটো সহজতে পৰীক্ষা দি পেলাই মানে ৰেংক আনিব পাৰে আমাৰ ত' মানে দাদা এজনে মানে আমাৰ ডিষ্ট্ৰিকৰ মানে থাৰ্ডটিন ৰেং আনিছিলে।
অঁ অঁ অঁ হয়।
দি এল এদ ত। সি মোক সুধিছিলে সি তাক মই সুধিছিলো, সি তেতিয়া মোক কৈছিলে আৰু
অঁ অঁ
এই গোটেই প্ৰক্ৰিয়াটো এনেকে তেনেকে চ'লে
অঁ, এতিয়া মানে শুন, মই মানে তেতিয়া মানে মই ভাবি আছিলো কি তোৰ তিনি বছৰটো যদি কৰো, কৰি লৈ মই বি এড টো কৰা কথা ভাবি আছিলো।
অঁ
তেতিয়া মই কি, বি এডটো নকৰিলো হ'ব নেকি তেতিয়া?
নহয় তই ডি এল এড কৰ' নে বি এড কৰ' তোৰ কথা ন' ইনেই ডি এল এড আও বি এডত কে বেছি সুবিধা বি এড তে আছে মানে।
অঁ
কিন্তু বি এডটো এনেকুৱা কথা থ বি এডটো প্ৰথম কথা হ'ল তই গভৰ্মেণ্টত চৰকাৰী চিট পাওঁ নে নাপাওঁ ভালকে পঢ়িব লাগিব। প্ৰিপেৰেচনটো মানে ভাল কৰিব লাগিব।
অঁ
কাৰণ যিখিনিয়ে মাষ্টৰে ডি এল এড লৈ পেলাই চাকৰি পালে
অঁ
সিহঁতৰ কাৰণে মানে বি এডত মানে সংৰক্ষিত আসন থাকে।
অঁ
সেইকাৰণে মানে তোৰ যদি মাৰ্কচটো যদি বেছি হয়, ধৰ তাত যিমান কেইখন চিট থাকে, তাত যদি স্ক'ৰ যদি হৈ যায়
উম উম।
এ এনেই ওলাই আহিছিলো। সেই তাত মানে কেতিয়াবা তই পাই যাবি, কিন্তু ডি এল এডৰ মানে কম্পিটিচনটো ইমান বেছি নহয় আৰু লগতে চিলেবাছ টো মানে টান নহয়।
অঁ অঁ
এইটো কথা, বাকী প্ৰাইভেটত আৰু বি এড মানে বহুতে বি এড নকৰা কাৰণটো পইচা মানে বহুত লাগি যায়। আৰু এটা মানে মধ্যবি ত্ত পৰিয়ালৰ কাৰণে সিমান খিনি পইচা বিনিয়োগ কৰাৰ পিছত যদিহে চাকৰিটো যদি লাভ কৰিব নোৱাৰি
উম উম।
তেতিয়া মানে অকমান বেয়া হৈ যায়।
উ মই সেইটোকে কৰোঁ নেকি? তই কৰা তও সেইটোকে কৰিম বুলি ভাবিছা নেকি বাও?
অ মইতো এইটোৱে ভাবি আছো যে মই গ্ৰেজুৱেশ্বনটো যেতিয়া কমপ্লিট কৰিম
অঁ।
সেই একে বছৰে মই এনেই জুনত মানে হেৰি ওলাই নটিফিকেশন ওলাই হা।
অহ।
জুনত তোৰ পেট একজামৰ কাৰণে ন'টিফিকেশ্যন ওলায় আৰু জুন, জুলাই, আগষ্টলে মানে ৰিজাল্ট আহি যায়।
অঁ।
আৰু আগষ্টলে ৰিজাল্ট অহাৰ লগে লগে আগষ্টত এডমিশন হৈয়ে যায় আও।
অহ।
গতিকে মই মোৰ ভাগৰ মানে এ ছিক্স চেমিষ্টাৰটো যেতিয়া আদায় হ'ব
অহ।
তেনেকুৱাতে এপ্লাই কৰিবলে আহে মই তাৰ আগৰ পৰা অলপ পঢ়ি থাকিম
উম।
আৰু মই সেই আদায় কৰাৰ লগে লগে মই সেই একেটা একেটা বছৰতে মানে লৈ ল'ম, মই যিদিনা যি বছৰ মোৰ গ্ৰেজুৱেশ্যন এদায় হ'বত সাতাইছৰ মাজলে আদায় হ'ব ন
অঁহ।
সাতাইছৰ মাজতে মানে মই হেৰিটো লৈ ল'ম, ডি এল এ টো মানে উলিয়াই লম বুলি ভাবি থৈছো ধৰ।
অহ।
ডি এল এডটো উলিয়াই পেলাই ডি এল এডটো ষ্টাৰ্ট কৰি দিম। কৰি পেলাই মইটো ডি এল এড কমপ্লিট, যিটো মানে একেবাৰে ফাইনেল ইয়েৰত
অঁ।
যদিহে মানে মই নিজেই ভাবোঁ যে, মোৰ কাৰণেতো টান নহয় মই কৰিব পাৰিম বুলি
উমঁ।
তেতিয়া মানে মই তোৰ এমএ টো লৈ ল'ম, যদিহে বেছি কষ্ট পাওঁ বা বেছিকে পঢ়িবলৈ যদি দিগদাৰ হয়, তেতিয়া মানে এম এটো নলওঁ কাৰণ মোৰ কাৰণে এম এ টো নহলেও হ'ব।
উম।
তই, এতিয়া এল পি আৰু এম ইত চাকৰি পাবৰ কাৰণে বি এল এড আৰু বি এ থাকিলেই হৈ যায়।
উম, উম।
আমাৰ মানে ভুল হ'ল, আমি হায়াৰ ছেকেণ্ডেৰী কৰিয়েই ডি এল এডত সোমাই যাব লাগিছিলে।
সেইবোৰ বুজি নাপাওঁ আকৌ কোৱা মানুহ নাথাকে নহয় গম পাঁও নাই সেইবোৰ কথা।
সেইটোৱে আমাৰ কোৱা মানুহ নাথাকে, কোৱা মানুহ থকা হলে মানে সেই তেনেকুৱা কৰা হলে আমাৰ এই যিটো গ্ৰেজুৱেশ্যগনটো যে, গ্ৰেজুৱেশ্যনটো আমি ডিচষ্টেঞ্চত ল'ব পাৰিলোঁহেতেন।
তাৰপা এতিয়া কথা এটা শুনিবি দেই, মানে যদি হেৰি এইটো কি বুলি কয় আমি যদি মানে তিনি বছৰৰ পিছত যদি আমি ডি এল এডটো যদি কৰো, ডি এল এড দুবছৰ হ'ব হয় নহয়?
ডি এল এড দুবছৰ অঁ।
অ', তাৰপিছত সেইটো কাৰণে মানে আমি যদি তাৰ এন্ট্ৰেন্ঞ্চ দিবলৈ হয়। পঢ়িব লাগিব আমাক চিলেবাচ মানে আমি যিবোৰ পঢ়িলোঁ। তাৰ বুকচবোৰে পঢ়িব লাগিব নে?
নহয়। নহয়। তোৰ ক, শেণীৰ পৰা, হেৰিয়াৰ লৈকে ক্লাছ এইটলৈকে।
ক্লাছ এইটলৈকে যু গোটেই কিতাপবোৰ নে?
গোটেই কিতাপ বোৰ অ,
চাইন্সৰ পৰ্য্যন্ত মানে
অ', নহয়। নহয়। নহয়। ক্ষমা কৰিবি তাৰ মানে কি হল অ', সেইটো টেটৰ কাৰণেহে।
অ',
এল পি এম ই টেটৰ কাৰণেহে সেইখিনি বাকী এই ইয়াৰ কাৰণে মানে যিখিনি সাত সাধাৰণ জ্ঞান, সাধাৰণ গণিত, ৰিজনিং
উম',
সেইখিনি মানে তলৰ পৰ্য্যায়ৰ সেইখিনি বস্তু মানে
মানে তোৰ ধৰি ল এই কি, ফাইভ ক্লাছ ফাইভ মানলৈকে তেনেকুৱা বোৰ নে কিনো?
নহয়, ক্লাছ এইটলৈকে।
ক্লাছ এইটলৈকে যিবোৰ মানে চব গোটেই কিতাপাবোৰ হয় নহয়?
গোটেই কিতাপবোৰ নহয় অ, তই তাৰ গণিতখন চাব পাৰ।
অ',
বাকী ৰিজনিং চাব লাগিব আৰু তোৰ এইফালে চাব লাগিব, হেৰি উম', গণিত, ৰিজনিং, ইংলিছ গ্ৰামাৰ।
অ',
এশ, এশ নে এশ বিশ মানৰহে পৰীক্ষা হয়।
গম পাইছো অ, তাকে, মই সেইটোকে মই মানে মই ঘৰৰ মানুহৰ লগত সেইটোকে আলোচনা কৰিছিলো।
অ',
তাৰ পৰাা মই বোলো কি বি এড টো কৰ নে কি কৰ মানে মই ভাবি পোৱা নাছিলো। সেইটোকে আলোচনা কৈছিলাকে মোক সেইটোকে কৰিম নেকি তেতিয়া মানে তোৰ ধৰি ল মই যদি ডি এল এড টো কৰি দিওঁ তেতিয়া ডি এল এড টো কৰাৰ পিছত মই এম পাৰিলে যদি এম এড টো কৰিব পাই মই এম এ টো কৰি দিম লগত
তেতিয়াতো অ, তেতিয়া তাৰপিছত তোৰ টেটৰ কাৰণে যদি একজাম দিব আহে মই তেতিয়া একজাম দি দিব পাৰিম।
ডি এল এ টো পাছ কৰাৰ পিছতহে পাৰিবি।
ডি এ লেট দুবছৰ নহয় জানো?
অ', ডি এল এটো দুবছৰৰ হে কৰাৰ পিছতহে টেটত দিব পাৰিবি।
সেইটোকে সেইটোকে কৈছো। মই যদি মানে তোৰ ধৰি ল ডি এল এ তটো যেনিবা পাছ কৰিলো। ধৰি ল দেই
অ',
এতিয়া মানে এতিয়া ড এডটো মই কমপ্লিট কৰিলো। কমপ্লিট কৰি লৈ বুলি টো এম এটো কৰিছো যেনিবা। ডিচষ্টেঞ্চত লৈ হক বা যিয়ে নহওক
তাৰপিছত তো মই হেৰি কৰিব পাৰিম ন তাৰপিছত টেটৰতো একজাম দিব পাৰিম মই?
পাৰি। পাৰি। টেটৰটো টো টো ওপৰত ডিপেড কৰিব মানে টেটৰটো পেপাৰ ওৱান দিওঁ নে পেপাৰ টু